অ শুনিছ নে?
শুনা পাইছ
উম পাইছো পাইছো
এই অথনিৰ পৰা নেটৱৰ্কৰ প্ৰব্লেম হৈ আছিলে সপায়।
অ আজি বৰ নেটৱৰ্কৰ দিনটো প্ৰব্লেম দিছে অ
সেইটোয়ে কেলে জানোপাই ইমান প্ৰব্লেম দি আছে
জানোপাইতাকে
তাকে হেৰি বাকী খবৰ ক
খবৰ ভালেই বাৰু তোৰ
মোৰ ভালেই এইটো মানে অলপ গা চা বেয়া লাগি আছে আৰু
অ অ এই জ্বৰ জ্বৰ হৈছে নে কিনো
জ্বৰ মানে আমাৰ ঘৰৰ গোটেইকেইটাই জ্বৰ
অ
তাৰপাছত এতিয়া দেতাভাগৰ হৈ আছিলে এতিয়া ভাল হৈছে বাৰু অলপ
অঁ
তাকে গৰমতটো যিমান গৰম হৈছে মানুহোকৰ মানে যেনি তেনি বেমাৰেই বেমাৰ হৈছে
সেইটোৱেও এতিয়া কিবা বেমাৰতো ভাইৰাছৰগতে হৈছে গম পাও নে নাই।
সেইটো এতিয়াটো সেইদিনাখন মই তোৰ মানে কি মেডিকেল'লে গ'লো হা মেডিকেললৈ যোৱাৰ পিছতো ডক্টৰনীক দেখুৱালোঁ ডক্টৰণীয়ে সুধিলে যে কি কি টেবলেট খাই আছে তাৰপৰা মই দেখুৱালো জ্বৰ, বিষ, পেৰাচিটামল, গেছ তাৰপৰা লে যে সেইকেইটা টেবলেটকে খাই থাকক বাকী তিন দিনৰ পিছত মানে ইউৰিনতো তেচ কৰিব লাগ
উম উম
কিন্তু ঘৰলৈ আহি সিদিনাখনে দেতা ভাগৰ এনেকুৱা জ্বৰ আৰু কপনি হবলে আৰম্ভ কৰিলে তাতে আমি ভয় খাই গলো তাৰপিছত এতিয়া ৰাতিয়েনো প্ৰতোকে গাড়ীখন কৰপা মিলাই মিলি নিওঁ সেইকাৰণে ৰাতিপুৱাটো মাজু মোমায়লে। ফোন কৰিলোঁ আহিলেই
উম উম
তাৰপাছত গৈ পেলাই যেনিবা এনেকৈ ব্লাট টেষ্ট, ইউৰিন টেষ্ট কৰিলো কৰি পেলাই মেডিচিন কিবা কিবি দিলে বেজি। দহটা দিছে পাঁচ দিন দুদিনকে ল'ব লাগে এ দিনত
অ অ
সেইবোৰে আৰু
তাৰপা এতিয়া ভাল পাইছা নাই।
এতিয়া ভাল পাইছে অ মানে আজিৰ পৰা অলপ ভাল পাইছে আৰু। তাকে তাকে সেই সেই তোৰ লগত মানে মোৰ কথা এটা পাতিব লগা আছিলে অ
কচোন কি কথা
মানে কি আমাৰ কলেজৰ পৰা দায়িত্ব এটা দিছে যে আমাৰ বৰ্তমান যে গোলকীয় উষ্ণতা ইমান বৃদ্ধি। যে হৈ আছে তাপটো যে ইমান বৃদ্ধি হৈ আছে। এইটোৰ ওপৰত মানে এটা আলোচনা চক্ৰ হ'ব গতিকে আমি বিভিন্ন ধৰণে আমাৰ ধৰা যিসকল বন্ধু বান্ধৱ। বানৱী আছে। সিঁহতৰ লগত কথা পাতি পেলাই মানে তেওঁলোকে আগবঢ়োৱা বিভিন্ন মতামতখিনি গ্ৰহণ কৰিবলৈ দিছে।
অ
তই এইখিনিৰ ভিতৰত কিবা মানে কবি নেকি।
গোলকীয় উষ্ণতাহনে।
অ মানে বৰ্তমান কি কিনো কাৰণত কিয়। এ হেৰি হৈ আছে। কি বুলি কয় মানে বেছিকে উত্তাপ বৃদ্ধি হৈ আছে সেইটোৰ বিষয়ে তই অলপ মোক জ। নাবি নেকি মানে মই কলেজত ক'বগৈ লাগিব গৈ পেলাই।
অ তই হেৰি কৰ তই প্ৰথমতে কিম তই প্ৰথমতে কৈ যাচোন তই কি ক'ম বুলি ভাবিছ মানে এনেকে তোৰ ধৰি ল আলোচনাই কৰিব লাগিব ন।
হয় হয়।
তই কচোন বাও তই কি মই তেতিয়া মই অকমান কম তেতিয়া।
অকে অকে মানে কি হ'ল আমাৰ বৰ্তমান গোলকীয় উষ্ণতা বিদলী বুলি। বুলিলে কি বুজাও যে আমি বৰ্তমান চা এতিয়া কিমান গৰম পৰিছে হয় নাই তই ক। এ গৰমৰ এনেকুৱা অৱস্থা। পৰিছে মানুহবোৰৰ মানে বেমাৰ গৈছে গৰমতেই মানে বেমাৰ। বহুত খিনি মানুহৰ গৰমৰ কাৰণে মানে বহুত বেমাৰ হৈ গুচি গৈছে।
উম উম।
তাৰ পিছতো এতিয়া বৰ্তমান যে আমি মানুহে আমাৰ এতিয়া ভাৰতবৰ্ষখনত কিমান জনসংখ্যা বৃদ্ধি হৈছে ত নিজে। দেখিছো
উম উম দেখিছো।
গতিকে এনে এটা প্ৰেক্ষাপথত মানে আমাৰ অ জনসংখ্যা যিমানেই বৃদ্ধি হৈছে সিমানেই আমি বাসৰ চালৰ আমাক মাতি ন প্ৰয়োজনীয় হৈছে
উম
গতিকে এনে এটা ক্ষেত্ৰত আমাৰ মাটিতটো কেতিয়াও নাবাঢ়ে পৃথিৱত যিমানখিনি মাটি আহিলে সেইখিনি মাটিয়ে থাকিব কিন্তু। যিখিনি পাহাৰ অঞ্চল বা গছ গছনি ভৰা অঞ্চল আছে সেই অঞ্চলবোৰ মানুহে কাটি পেলাই তাত মানে। বাসস্থানৰ বাবে গঢ়ি তুলিছে।
অ অ।
গতিকে এনে ক্ষেত্ৰত যেতিয়া আমি বনাঞ্চল ধ্বংস কৰিম বনাঞ্চল ধ্বংস কৰাৰ ফলত। আমাৰ গছ গছনিবোৰ কমি যাব আৰু গছ গছনি যেতিয়াই আমাৰ পৃথিৱীৰ পৰা বা আমাৰ অঞ্চলৰ পৰা নাইকিয়া হৈ। গৈ থাকিব তেনেকুৱা এটা অঞ্চলত কেতিয়াও মানে এটা সুন্দৰ বাতাবৰণ সৃষ্টি নহয় আৰু বৰষুণৰ পৰিমাণ। কমি যায়।
উম গম পাইছো অ।
আৰু গোল গোলকীয় উষ্ণতা বৃদ্ধিৰ আৰু এটা মূল কাৰণ হৈছে যে বৰ্তমান। আমি মানুহ মানুহ বিলাকে মানে অত্যাধুনিক প্ৰযুক্তিবিদ্যা আকৌ। এতিয়া যুদ্ধ বিগ্ৰহৰ কাৰণে আমি নিউক্লিয়াৰ মিচিন। বা বিভিন্ন ধৰণৰ পাৰম আমি কৰিছো বা বিভিন্ন দেশে এইবোৰ নিৰ্মাণ কৰিছে শুনা পাইছনে নাই তই‌‌?
উ শুনা পাই আছো মই
অ গতিকে এনেকুৱা এটা ক্ষেত্ৰত মানে যেতিয়া আমি পৰিৱেশটো প্ৰদূষিত কৰিম বায়ু বা মাটি বা বনাঞ্চল কেতিয়া আমি নিজৰ স্বাৰ্থ কাৰণে আমি বন চল জ্বলাই দিওঁ
উম গম পাইছো
সেই বনাঞ্চল ধ্বংস বা বিভিন্ন ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ফলত যি আমাৰ গৃহৰ গেছ গেহৰ মানে গেছৰ ওপৰত যি প্ৰভাৱ পৰে তেনেদৰেই আমাৰ গোলকীয় উষ্ণতাটো বৃদ্ধি পাই আছে।
উম
মইতো এনেকে ভাবি থৈছো তই কি কি কি কৰ তোৰ মুখেৰে শুনিব বিচাৰিম
মানে এতিয়া মানে শুন তোৰ গোলকীয় উষ্ণতা বুলি ক'লে কি বুজা যায় পৃথিৱীৰ গৰম উষ্ণতা বৃদ্ধি পোৱাতোকে বুজ বুজাই না নাযায় জানো।
হয় হয়।
তাৰপা তোৰ মানে আমাৰ এতিয়া মানুহবোৰে যিবোৰ মানে তোৰ। হেৰি কৰে মানে কাম কৰে তাৰ ফলতো এতিয়া ধৰি লওক গছ গছনি কাটিলে।
হয়।
তাৰ ফলত হেৰি হয় এম তাৰ। ফলত মানে তোৰ গোটেই পৃথিৱীখনৰ পৰা তোৰ গছ গছনি নাইকিয়া হৈ যোৱাৰ লগে লগে বৰষুণৰ মাত্ৰা কমি। গল টো বৌ। বষুণৰ মাত্ৰা কমি যোৱাৰ লগে লগে তোৰ পৃথিৱীত ইমানেই উত্তাপ বাঢ়ি যাব। তোৰ পৃথিৱীৰ মানুহ থাকিব নোৱাৰা হৈ যাব।
হয় হয় এতিয়া ছাৰ মানুহ বিলাকে মানে এনেকে ভাবিছে যে পৃথিৱীখন কেৱল আমাৰ হে এই পৃথিৱীখন। কেৱল অকল মানৱ জাতিটোৰহে অধিকাৰ আছে তেনেকে বুলি ভাবি পেলনে মানে যিকোনো কাম কৰি আছে।
সেইটোৱে এতিয়া চাচোন তাৰ মানুহ বোৰে ইমানকে গছ গছনি কাটিছে কিবা কাটিছে তাৰ। তাৰ ফলত অকল মানুহবোৰে শাস্তি পোৱা নাই নহয় চৰাই চিৰিকটি জীৱ জন্তু যিবোৰে এতিয়া। গছত তেহেঁতি বাঁহ পটি বাঁহ সাজি মেলি থাকে সিহেঁতবোৰ কিমান অসুবিধা হ'ব লাগিব ভাবচোন।
হয় হয় এতিয়া আমি আগতে যেতিয়া আমি সৰুতেশুৱা পৰা উঠিছিলো তেতিয়া আমি প্ৰ। তথা আমাৰ ঘৰৰ পদূলি মুখতে আমি দুটাকৈ শালিকা বা আমাৰ ঘৰৰ ছালত। বেৰৰ মানে টিঙৰ ওপৰত আমি ঘৰণচিৰিকা মাত শুনিবলৈ পাইছিলো। কিন্তু আজিকালি যি যুবক প্ৰজন্ম আহিছে আমাৰ ভাইটি ভন্টিৰ যি প্ৰজন্ম আহিছে সেই প্ৰজন্মই কিন্তু সেই চৰাই চিৰিকটি যি। সেই খিনি দেখিবলৈ পোৱা নাই আৰু সেই চৰাই চৰিকটিবোৰ কেৱল মিউজিয়ামত সেই বন্ধ বাকচত সাজি। ঠোৱা বা কিতাপৰ পাথৰহে সিহঁত মানে পঢ়িবলৈ পাইছে।
ন এতিয়া মানে।
গতিকে এনে এটা ক্ষেত্ৰত মানে হ। উম ক গতিকে এনে এনে। এনেকুৱা এটা ক্ষেত্ৰত মানে এতিয়া আমি যেতিয়া আমাৰ সময়ত আমি জীয়া দেখিবলৈ। দেখিছিলো পখিলা দেখিছিলো। কিন্তু আজিৰ দিনত ছাত্ৰ ছাত্ৰীসকলে কিন্তু সেই জীয়া আৰু পখিলাৰ বিষয়ে কেৱল কিতাপতহে পঢ়িব লাগিবে। তই এই বিষয়ে মানে কি ভাব কচোন।
মানে এতিয়া শুন মানুহখিনিয়ে নিজৰ যিটো মানে নি নিজে ভাবে যে মই এইটো কৰি। মোৰ লাভ হ'ব। ত তাৰ যহত মানে তই বহুত। এইটো বহুত নিজৰ লাভৰ কাৰণে মানে বহুত কিবা কিবি কৰিব পাৰা কিন্তু মানুহখিনিয়ে ভাবি নাচায় যে। তেহেতৰ লাভৰ পৰা পৃথিৱীত যে তেহেতৰ কাৰণেও অসুবিধা হব বেলেগ পৃথিৱীত। বেলেগ প্ৰাণ বিলাকৰ কাৰণেও অসুবিধা হব। তই এতিয়া চাবি হা তই এতিয়া গছবোৰ কাটি পেলালে। তোৰ বনাঞ্চল ধ্বংস কৰিছে কিবা কৰিছে সেইবোৰ মানুহে নিজৰ নিজৰ ফালে বিপদ। পাই আনিছে হয় নহয়।
তোক কেই দিম। কেইদিনমানৰ পিছত গৈ মেলি তই এটা জীৱ জন্তু বাদ দে চৰাই আছ। দেখিবলৈ নাপাবি।
সেইটোৱে ন এতিয়া আমাৰ বৰ্তমান কি কৰিব লাগে মানুহ বিলাক। যিমান প্ৰযুক্তিগত প্ৰযুক্তিবিদ্যাৰ লগত যিমান মানুহে খোজ পেলাইছে বা যিমান সিহঁতে প্ৰদূষণ এতিয়া চা আজিৰ পৰা দহ বছৰ আগত প্ৰত্যেক ঘৰৰ মানুহতে কেৱল এখন এখন চাইকেল আছিলে। বা চুবুৰী টোত কোনোবা এক জেগাতহে এখন বাইক বা গাড়ী আছিলে। কিন্তু বৰ্তমান। চাই চাইকেল চলোৱা মানুহ গাঁৱত। কটকৰা তই পোন্ধৰটা মানুহে কিন্তু চাইকেল চলা পাবি।
উম।
এতিয়া আনকি নালাগে আমাৰ ঘৰত আগতে দুখন চাইকেল আছিলে, এখন দেউতাই চলাওঁ, এখন মই চলাওঁ। কিন্তু বৰ্তমান সময়ত চাইকেল দুখন এখন পামচাৰ হৈ পৰি আছে আৰু এখন চাইকেল কেৱল সেই কৰবালৈ গ'লে ঘাঁহ আনিবলে বা আমি মেললে যেতিয়া নিওঁ চাউল নিবলে সেই তেনেকুৱা কাম আমি ব্যৱহাৰ কৰি আছো। গতিকে আমি মানে প্ৰযুক্তিগত প্ৰযুক্তিবিদ্যাৰ লগে লগে এলেহুৱা আৰু বিভিন্ন মেচিনেৰি বস্তু ব্যৱহাৰ কৰিবলৈ লৈছো যাৰ দ্বাৰা উৎপন্নত উৎপন্ন হোৱা বেছি বেয়া যিবোৰ গেছ আছে কাৰ্বন ডাই অক্সাইড, মিথেন আদি যি বায়ু প্ৰদূষিত গেছবোৰ ওলাইছে সেই গেছবোৰে মানে আমাৰ বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণটো বৃদ্ধি কৰিছে। বুজি পাইছ কথাটো? হেল্ল', হেল্ল',